হেল্ল'।
অঁ নমস্কাৰ।
অ নমস্কা, ৰ কোৱা ইমান ৰাতি ফোন কৰিলা?
এইটো মই কথা এটাতে ফোন কৰিলো মই।
অ কোৱাচোন
এ মোক বাইক এখন দৰকাৰ আছিলে চাই দিব পাৰিবা নেকি ক'বাত ভালকন এই তোমাৰ ৰয়েল এনফিল্ডৰ বুলেট এনেকুৱা বি এছ থ্ৰী বি এছ ফ'ৰ।
কিবা তোমাৰ বুলেট নে কি?
বুলেট তোমাৰ বি এছ ফ'ৰৰ বা বি এছ থ্ৰীৰ মডেল এখন হ'লেই হ'ল কিবা এখন।
মানে তুমি বি এছ থ্ৰিও পাবা
এই তোমালোকৰ গাঁৱত যে এই যে এই গোলাপ দাৰ যে আছিলে যে বুলেটখন।
সেইখন নিদিয়ে সেইখন মই সুধিছিলো মানে তোমাৰ।
নেবেচা নিকি?
নেবেছে।
উম কোনোবাই কাৰোবাৰ এটা মুখত শুনিছিলো বেচিব বুলি?
উম।
লাগিছিলে এখন, ক'ত পাম নে এনেকুৱা বুলেট? খন তুমি তোমালোকৰ গাঁৱত আৰু আছে নেকি? এই দোকানত বিচাৰিছিলো, তোমাৰ বহুত দাম কৰে।
এখন আছে।
অঁ। তোমাৰ এ, টাউনৰ দোকানকেইখনত বিচাৰিছো।
উম।
এ বহুত দাম কৈ দিয়ে ষ্টেণ্ডাৰ্ড কেইখনত তোমাৰ একেবাৰে এক লাখ পঁচিশ একলাখ ত্ৰিশ সেনেকে কয় দাম।
উম, মই যোনখন কৈছো সেইখন ইচ ষ্টেণ্ডাৰ্ডে নেকি? নহয় আকৌ এই যে তুমি চিনি পাবা চাগে, আমাৰ ঘৰৰ ঘৰৰ পৰা যে অলপ য মুছলিম গাঁওখন।
অঁ।
এই যে আজিম আজিমৰ মামাৰ আগত তাত যে ক'লা বুলেট এখন আছে দেখিচে?
অ অ।
সেইখন বিক্ৰী কৰিম বুলি কৈ আছে তোমাৰ, মোক তোমাৰ কেতিয়া আজিয়ে মানে কৈছিলে, লৰা এ এই বাইকখন বিক্ৰী কৰিম
অঁ।
যে ত কাষ্টমাৰ উলিয়াই দেচোন আছে যদি, মই ফটো মাৰিলো।
ছে তোমাৰ
দাম তোমাৰ সেইখন, সেইখন তোমাৰ নাইনটি ফাইভ কৈছ
বহুত কৰি দিলে।
মই তোমাক মানে, পুৰা একদম হেৰি এ তুমি লবা বুলিয়ে কৈছ হে মই এনেই যদি মই বিক্ৰী কৰো এখন এক দছ মানত বেলেগক যদি দিওঁ এক দছ মানত দিব লাগিব।
আহ তোমাৰ উম, মই এদিন যাই পেলাই চাই আহিম দিয়া কেনেকা কণ্ডিশন কি কি হৈ আছে?
কি মই চলাই চাইছোঁ এইখন এৰিবই নোৱাৰি ধম ধম ফুতে বি এছ ফৌৰৰ।
অ চাউণ্ডটো কাৰণেই লাগে মোৰ তোমাৰ। ভাল লাগে মানে বুলেট গাড়ীখন চলাই।
এইফালে চি টাইপ, বেণ্ড টাইপ লগোৱাই নাই, তোমাৰ ইউ টাইপটো যে সেইটো লগাই থৈছে।
অ, সেইটোতে বহুত চাউড মানে।
অ, সিটো লগালে ভাবা
জুইও ওলাই চাগে।
হা?
জুইও ওলাই চগে।
অ ওলাই ওলাই জুই ওলাই অ জুই মাৰিছিলে মই তোমাক মই চলাই চাইছিলো। তাৰপিছত মানে মই তোমাৰ ভাবিছিলো
উ
যদি চেভেটি্ চিষ্টি ফাইভ মানত দিয়া হলে মই ৰাখি থলো হেঁতেন, ৰাখি পেলাই কেইদিন মানে তিনি চাৰিদিন মানে তোমাৰ দুমাহ মান চলাই পেলাই ময়ো বিক্ৰী কৰি দিম বুলি ভাবছিলো, নিদিয়ে মই মানে নিদিব চাগো মই কথা পতা নাই পাতিলে জানো দিবও পাই আছে মই সুধি চাম মানে তেওঁক
তুমিও ল'ম-ল'ম এখন যে কৈ আছিলা মাজতে, পালানে তুমি বিচাৰি তোমাৰখন?
অ, মই পালোঁ তোমাৰ এখন, বি এছ থ্ৰী পালোঁ এবাৰতে মই।
অ, ঠিকেই আছে এতিয়া, মোকো এখন এতিয়া আকৌ মোৰ, ভাল লগা হৈ গ'ল বুলেটখন। আগতে তুমি বিচাৰি থাকোতে, মই একো গমেই পোৱা নাই বুলেট কি বস্তু, ভাল নালাগে নালাগিছিলে তেতিয়া, এতিয়া মোৰো ভাল লগা হ'ল, মোকো লাগেই মানে এখন।
উম, তোমাৰ বাইকৰ ভিতৰত মোক এতিয়া হিমালয়ন খন, আৰু বুলেট খনেহে ভাল লাগে।
সেইটোৱেতো
মানে তোমাৰ, এটা কথা হয় বুলেট খনত, মানে ঘূৰোতে তোমাক নিজকে কিবা এটা ভাল-ভাল লাগে। মানে ছাউণ্ডটোৰ পৰা, মানে কিবা এটা বৈধ্য এটা মজা লাগে মানে।
উম'
সেইখন তোমাৰ হেৰি, জা, লং জাৰ্ণি যাব নোৱাৰিব পাৰা। মানে তেওঁ যা পাৰিবা, ইমান দূৰ-দূৰ নহয় আৰু।
অ, সেইটো হয় বাৰু।
তুমি সেইখন বাইক লৈ, নতুন বাইক হ'লে গুচি যাব আৰু এতিয়া বি এছ থ্ৰী, বি এছ থ্ৰী বি এছ ফ'ৰ গাড়ীতে, বুঢ়া-বুঢ়া হই আহিছে না, এইকাৰনে যাব নোখুজিব।
এই, একেখন তুমি টাউনে-চাওনে, এনেকে গাঁওৱে-চাওঁৱে চলাবলৈ ধুনীয়া আৰু।
মানে কমচে কম, তুমি যাব পাৰিবা ধৰ বিজ চীজ, বৰদোৱা-চৰদোৱা এনেকে যাব পাৰিবা আৰু গুৱাহাটী-গুৱাহাটী পাৰিবা, লাষ্ট গুৱাহাটী পাৰিবা আৰু
আৰু তোমাৰ গ'লেও, ধৰ তেল-চেল বেছিকে খাব আৰু, তোমাৰ গাড়ীখন ঘেগিলা হৈ গ'ল যে। এ বহুত প্ৰব্লেম ওলাব। অশান্তি পাম মানে চাউণ্ডতো
উম, তোমাৰ মই উম, সেইয়া আৰু এই তোমাৰ, মোৰখন কিনাখন তই মানে, এনেকুৱা মাত দি আছে, চাউনটোৰ পৰা খালি, চাউনটো খালি চাউনটোৰ, কাৰণেহে তোমাৰ গম নাপায়।
উম, তুমি এক দছটালৈ ওচৰত এনেকে পঢ়ি
কেটেক-কেটেক-কেটেক-কেটেক কেলে এনেকুৱা মাত, তাৰপিছত তোমাৰ ইঞ্জিন-চিঞ্জিন খুলি, ইঞ্জিন বন, ইঞ্জিনটো তোমাৰ ইঞ্জিনটো ডাউন অকল ইঞ্জিন টো ৰং মাৰি, তাৰ পিছত হেৰি কৰি গোটেইখন ব্লেক কৰি দিলো মানে তোমাৰ।
উম, ভালে কৰিলা দিয়া এনেকে তাৰ হলোঁ ভাল লাগে। তোমাৰখন চিলভাৰ ৰঙৰখন আছিল তো চিলভাৰ ৰঙখন আছিলে ন?
অ অ।
ভালে কৰিলা ক'লাখন ভাল লাগে হয়নে, ক'লা কৰি দিছা যদি বঢ়িয়া কৰিলা
এতিয়া তোমাৰে মানে পঁচিশ হাজাৰ টকা দি বনাই আছোঁ সিদিনাখন।
বা বহুত গ'ল ন।
উম।
কি ক'বা, বুলেট চলোৱা মানুহে, বুলেটৰ কথা গম পাব।
এ আহ, তোমাৰ গাড়ীখন গোটেই ধুই, পুৰা ইঞ্জিন খুলি, গোটেই চাফা-চাফা কৰি। মানে ইঞ্জিনটো খোলা নাই মানে, ইঞ্জিনটো আৰু নমাইছে আৰু।
উম, তই কি মোকো এখন এক খোন সোনকালে বিচাৰি দিবা দেই, তুমি পালে কবায়ে একদম ভাল এখন। অলপ কমত চাবা, ধৰ এক লাখৰ তলতে চাবা।
এ নহত তোমাৰ বি-বি এছ থ্ৰি বা বি-বি এছ থ্ৰি গাড়ী, তুমি যদি লোৱা এক লাখৰ তলত পাবা। তাৰ পিছত বি এছ ফৰো পাবা বি এছ এক লাখৰ ভিতৰত পাই যাবা
উম উম
সেই দুখন মানে এক বুলেট তুমি বিএষ্ট থ্ৰি হওঁক ফৰ ল'লে একৰ তলতে পাবা বা ফৰ ল'লে এক লাখ লাখ পৰিবও পাৰে।
অ।
আৰু বুলেট ঠি গাড়ী ইমান ভাল হৈ থকা বুলেট থি বিএছ থি গাড়ী ইমান এতিয়া ভাল হৈ থকা নাই তোৰ চব বেয়াই হৈ গৈছে।
বেয়াই হয় আছে বাৰু বি এছ ফৰৰো বেয়া ক'ত তোমাৰ ছয় সাত বছৰ পুুৰণা গাড়ী ভাবা।
উম।
কিন্তু মানুহে চাউটোৰ কাৰণে লয় আৰু তোমাৰ চলাইয়ো ভাল লাগে যে। এতিয়া নতুন বুলেট কেইখন? নতুন কেইখনো কি হ'ব গ্লেমাৰৰ নিচিনা চাউণ্ দিয়ে।
অ সেইখনত গৈ তোমাৰ বুলেতো মজা কোনটো চাউড যোনটো সেইটো কাৰণেহে মজা লাগে।
সেইটোয়েতটো মানুহ এতিয়া নতুন কেইখন লয় এনেই আৰু লয় চ নতুনকেই খন কিন্তু চলাই ভাল লাগে দেই মই আজি তোমাৰ এই লগৰ চাগৰ বুলি কয় তাৰ বুলেট খন চলালো।
উম।
বি এছ ছেভেন অডাখন কি বঢ়িয়া স্মুথ একদম চলাই ভাল লাগে। কিন্তু চাউড টাউড নিদিয়ে দেখি ব ফটোৱা ফটোৱা লাগে আৰু।
এই আমাৰ এইয়া বনি বাহতৰ বুলেটখন মোক মানে কেইদিনমান তোমাৰ চ ক'বাত যাবলৈ চলাব দিছিলে
আৰু
এয়া তোমাৰ মানে মোক মানে এদিন মোৰখন না না আছিলে মোৰখন কিবা মই ওলোৱা নাছিলোঁ তাৰপিছত আৰু তোমাৰ মোক ক'লে যাচোন এনেকুৱা পৰা আহি দিয়া আমোক আমোক মানে তিনদিন চাৰিদিন মান দিলে বুলেটখন। এনেকুৱাই তোমাৰ চলালো মানে চলাই ভাল আছে। এতিয়া মোৰখনত হেন্দেল টো অকণ হেৰি কৰে বা কিবা গাড়ী
অ সেইখনৰ হেন্দডেল ডাল সৰু সৰু লাগে হয়নে মোৰ চুলে খনো একেই যে
অ তোমাৰ এয়া গাড়ীখন পুৰা স্মুথ কিন্তু মোৰ চাউনটো পুৰা একদম মানে তোমাৰ কৈছোঁ কি- ইচটেণ্ডা খন চলাই থকা নিচনা লাগে।
উম চাউন নাই দেখি চলায় মজাটো নাহে আৰু
উম।
তাকে মোক এখন বিচাৰি দিবা দেই সোনকালে বিচাৰি দিবা মোক। লাগেই সত্তৰ আশী হাজাৰ মানত চাবা পালে ভাল আৰু সিমানটো দামত
অ
পাই যাম চাগে ন ক কৰবাত
উম পাই যাব পাই যাব তোমাৰ মই দুহেজাৰ ওঠৰ খন কিবা এখন পাইছিলোঁ ৰখা দেই এই এইখন যে তোমাৰ এতিয়া আমি তোমাৰ বাওঁ বাওঁ ভৰিয়ে হেৰি গিয়াৰ নলগাওঁ।
অহ
সেইখনত তোমাৰ সোঁ ভৰিত গিয়াৰ আছে বাওঁ ভৰিত বেগ আছে
অ হয় নেকি আৰু এখন মাজতে যে মই দেখিছিলো তোমাৰ ভিডিঅ'ত।
টি আছনাই দুহেজাৰ ওঠৰ নে কিহৰ গাড়ীখন যে।
উম
একদম যে প্ৰথম বুলেটখন ওলাইছিলে সেইখন বুলেট
আৰু এখন মাজতে এনেকা বাইক দেখিছিলো তোমাৰ যোনডাল যে কিকডাল যে
অ
কিকডালেই এনেকে উলটাই আকৌ গিয়াৰ বনাই ল'বও লাগে
অ সেইটো অ স সেই সেনেকোৱাই অ
ভাল লাগিলে ডিজাইনটো দেখি মানে মোৰ বাইক
উম এ নাই আমাৰ তোমাৰ খেলি মেলি লাগিব এই এনেকুৱা গাড়ী চলাই তহঁত অভ্যাস নাই না
হয় বাৰু মই ব্ৰেকৰ ঠাইত গিয়াৰ দবাই দিম পিছতহে এক্সিডেণ্ট হে হ'বগৈ
উম
আমি এতিয়া নৰ্মেল বাইকহে চলাই থকা চব বাইক একেই সেইবিলাক বাইক চলাব নোৱাৰিম বাকী এতিয়া খানা পিনা খালা নে নাই
এই মাত্ৰ খাইছো তোমাৰ ভাইল এতিয়া মোৰ তোমাৰ বাইক আছে ছে মোৰ তাত মানে তোমাৰ
মানে মই তোমাৰ গাড়ী চাড়ী বিক্ৰী কৰি দিওতো এতিয়া বিক্ৰী কৰিবলগীয়া তোমাৰ আছে গাড়ী কেইখনমান
অ
বাইক তোমাৰ আছে দমিনাৰ এখন আছে তাৰপিছত তোমাৰ আৰু এখন এন এছ ফ'ৰ হাণ্ড্ৰেড আছে
কেতি এমৰ তোমাৰ দিউক কেইখন আছে নেকি দিউক
দিউক তোমাৰ হেৰি তোমাৰ বি এছ ফ'ৰ এখন আছে
উম
দিউক টু ফিফটি খন আছে এই যে একদম যে এই যে
কি এখন আনি দিবাচোন মোৰ ভাইত এই ভাইটি এজনে লাগে লাগে কৈ আছে তাকে বগা কালাৰ থ্ৰী নাইণ্টিখন যে
সেইখন সেইখন তোমাৰ চাব লাগিব ৰখা অহা নাই মানে ষ্টকত মানে অহা নাই বাকী এনে তোমাৰ দমিনা ফৰ হাড্ৰেডখন আছে উম
দেখিছিলো লোৱা এজনে লোৱা
অ এই আহে মানে তোমাৰ গাড়ী বিলাক মোৰ মানে তোমাৰ মই ধৰ তোমাৰ ৰাতিপুৱা ভিডিঅ'টো দিও নহয় ৰাতি গাড়ী লৈয়ে যায় এনেকোৱা হৈ গৈছে মানে
অ অ ভালে তোমাৰ বিজনেছটো ঠিকে চলি আছে তেতিয়াহ'লে
আজি তোমাৰ দমিনাৰ এখন উঠালো তাৰ পিছত তোমাৰ এন এছখন উঠালো মানে তোমাৰ মোক সন্ধিয়া আহি পাইছো ব্লগ চলগ দিয়া নাই তোমাৰ আনি পেলাই খালি থৈ দিছো কাইলৈহে দোকানত দিম আৰু ভিডিঅ' চিডিঅ'
অ তুমি কি কি বাইক ক'লা কি বাইক ক'লা
কি কৈছা
তুমি কি বাইক খনক কি বাইক কলা বোলো নামটো ভিডিঅ' বনাই দিম বুলি কলা যে
এই ডমিনা আৰু এন এছ খনৰ ভিডিঅ'টো বনোৱা নাই মানে
অ অ নতুন যে এন এছ ফৰ হাড্ৰেডখন আছে সেইখন চলাব কেনেকোৱানো
সেইখন তোমাৰ স্মুৱে বঢ়িয়া একদম চলাব
পুৰা আৰু স্পীডত
এ বহুত বহুত পিক আপ আছে তোমাৰ
অ মই শুনিছো বাৰু
বহুত পিক আপ আছে সেইখন কিন্তু তেল যে বৈদ্য খাই জানা মই তোমাৰ গাড়ীখন যৰ পৰা আনিছো
উম উম উম
তাৰপৰা আনোতে তোমাৰ মোৰ নাই বুলি ক'লে ফুল টেংকি কৰিছোঁ এতিয়া হাফ টেংকিতকো কম আছে মানে হাফ টেংকিতকো কম আছে
অ ঠিকেই বহুত তেল খাই তেনেহ'ল দেখোন
এই বহুত তেল খাইছে তোমাৰ
উম
মই ভাবিছো সেই দুখন যদি গাড়ী যদি মই গাড়ীত অনা হ'লে তাতকে মোৰ কম খৰচ হল হেতেন
উম অ হ'ব আৰু দিয়া পিছে মই মানে তোমাৰ এ লেঠা এটা ওলাইছে যাং এফালে
অ হ'ব দিয়া
উম